অ, বন্ধু, কি কৰি আছা?
এনেই আছো, এনেই আছো, তুমি কি কৰি আছা?
অ, মই এনেই আছো তোমা, কি কৰিম আৰু এনেই তোমাৰ ঘৰতে বহি আছো ৰ'বা। বাকী তুমি কোৱাচোন আজি, খবৰ কি তোমাৰ?
খবৰ কি আৰু তোমাৰ দিনতটো আৰম্ভ হৈছেহে এতিয়া আৰু লাহেকে এতিয়া দিনতটো গ'লেহে গম পাম, দিনটোৰ শেষলৈকে খবৰ কেনেকুৱা থাকে, বাকী তুমি চাহ পানী খালানে নাই?
চাহপানী খালো ৰম তোমাৰ। ৰ, কি বুলি কয়, আ এতিয়া তোমাৰ এনেই তোমাৰ বহি আছো। বাকী কোৱাচোন তুমি, ৰাতিপুৱা উঠাৰ পৰা কি কৰিলা? কি খালা? কি কৰি, কি কি কৰি আছিলা অলপ কোৱাচোন তোমাৰ বিষয়ে?
ৰাতিপুৱা উঠি তোমাৰ, এই ঘৰতে অলপমান কাম আছিল ঘৰৰ, তাকে সিইখিনি কৰিলো। কৰি কিনে তোমাৰ, চাহপানী খালোঁ। চাহ পানী খাই বোলো, অলপমান ফোনটোকে চাও আৰু বেলেগ কি কিনো কৰিবা। এতিয়াতো একো কাম চাম নাই এই আৰু পৰীক্ষাও শেষ। বন্ধ দিলে কলেজ, কলেজো যোৱাৰ চিন্তা নাথাকে ৰাতিপুৱা, আৰু তোমাৰ
এই বন্ধ দিয়াৰ পৰা তোমাৰ টোপনিটো কমহে হৈছে, মানে ৰাতিপুৱাই জলদি জলদি সাৰ পোৱা যায়। আগতে বাপৰে, কলেজ খোলা থাকোতে সাৰেই নাপাওঁ। এতিয়াতো তোমাৰ ক'বই নালাগে, একেবাৰে পাঁচটা চাৰে পাঁচটা সেনেকুৱা সময়তে সাৰ পাই যাওঁ সদায়, সদায়। তাকে উঠিলোঁ, আজি বোলো উঠি কিনে অলপ বাহিৰত কাম বোৰ আছে কাম বোৰ কৰি লও, সেইখিনি কাম খিনি কৰি কিনে তোমাৰ আহিলো আৰু
অ, বাকী কি কাম কৰিলা, অলপ কোৱাচোন মোকো মানে কেনেকুৱা ধৰণৰ কাম কৰিলা?
কি ক'লা?
অ কেনেকুৱা ধৰণৰ কাম কৰিলা কোৱাচোন মোক অলপ। আজি ৰাতিপুৱা উঠি কিনে?
এহে মা কাম মানে তোমাৰ আমাৰ ৰুম এটা বনাই আছে। ত ৰুমটো বনালে তোমাৰ জানাই নহয় উম ভেটি টো ওখ কৰাৰ কাৰণে মাটি দিব লাগে ন। তাৰপিছত মই ভাবিলো তোমাৰ, ৰাতিপুৱা উঠিতো একো বিশেষ কাম নাথাকে ত সেইটোৱে কৰি দিওঁ ন। ত উঠিলোঁ ৰাতিপুৱা উঠি কিনে তোমাৰ উঠিলোঁ তোমাৰ পাঁচ পা পাঁচ মান বজাতো উঠিলো ৰদ-চদো নাই। ত উঠি পেলাই মই বঢ়িয়াকে বেলেগ কাম কিনো কৰো, ত উঠিছোঁ উঠি পেলাই মায়ে উঠা নাই আৰু তেতিয়ালৈকে মা উঠিব আৰু ত মই ভাবিলো লাহে লাহে কামখিনিয়ে কৰি থাকো ৰ'দ চ'দ নোহাওতে। ত সেইবোৰ মাটি তোমাৰ কাটিলো ওচৰৰ পৰা, মাটি কটাই আছিল। ত সেইবোৰ আনি তোমাৰ ডি ডি ফিল আপ কৰি দিলো আৰু গোটেই তোমাৰ ভেটিটো। তাৰপিছত চাহ-পানী খালো খাই লৈ তোমাৰ অলপমান এনে জিৰালো ভাগৰ লাগে ন। মাটি-চাতি তোমাৰ পেলোৱাৰ পিছত গা পাও ধুলো ৰাতিপুৱাই পুৱাই। ত সেনেকুৱাই আৰু বাকী তুমি কি কৰি আছা পিছে এতিয়া?
ভালে দিয়া কাম চাম কৰিব লাগে, এ বাকী মই তোমাৰ এনেই এতিয়া মানে ঘৰত মাহঁত নাই ন? ত ভাবি আছো এতিয়া দুপৰীয়া কি বনাও আৰু কি মানে কি বনাম আৰু তাকে অলপ মানে মাথা মাৰিছিলো ৰবা মানে মাংসয়া আলু লৈ আহো নেকি দুপৰীয়া লৈ, তাকে ভাবি আছো ৰবা। বাকী তোমাৰ অ কলেজ পাতিতো তোমাৰ এতিয়া খোলা নাই বাৰু কলেজ পাতিতো তে গৈছ অন্ধ চলি আছে। ত গ্ৰীষ্ম বন্ধত গ্ৰীষ্ম বন্ধত আৰু আমি যেতিয়া আছিলো আৰু মানে যিহেত টো গ্ৰীষ্ম বন্ধ পৰিছে তোমাৰ আমি গ্ৰীষ্ম বন্ধত তা আগতে কি কৰিছিল তাৰে ওপৰতে এনেই অলপ কিবা আলোচনা কৰি দুয়ো কাৰণ যিহেতু আমাৰ যিবিলাক যিবিলাক পুৰণি স্মৃতি আছে বা পুৰণি যিবিলাক আমাৰ অহ আৰু আগৰ যিবিলাক স্মৃতি আছিল গ্ৰীষ্মবন্ধৰ সময়ত সেইবিলাক মানে কিমান ভাল আছিল ন। এতিয়া ত তোমাৰ ধৰি লোৱা কি বুলি কয় এইটো এতিটো ত আমি গ্ৰীষ্মবন্ধতটো নাযায়ও তোমাৰ বা তোমাক গ্ৰীষ্ম বন্ধত ইমান এটা সেই নাথাকে কিন্তু যেতিয়া আমি সৰু আছিলো আৰু বা তোমাৰ যেতিয়া আমি ধৰি লোৱা মামা হেত গৈছিলো বাট তোমাৰ গাঁৱলৈ গৈছিলো বা তোমা ধৰি লোৱা তুমি গাঁৱলৈ গৈছিলা বা তুমি কেতিয়াবা বেলেগ ঠাইলৈ গৈছিলে আৰু গাঁৱলৈ নাযায় বেলেগ বেলেগলৈ বেলেগৰ ঘৰত আৰু মানে থাকিবলৈ বা এনে কুৰমা খাবলে গৈছিলে আৰু ত সেনেকুৱা যিবিলাক স্মৃতি আছে সেনেকুৱা স্মৃতিবিলাক মানে বা সেনেকুৱা যিবিলাক আমাৰ অ ধৰি লোৱা মধুৰ মধুৰ যিবিলাক বা অতি সুন্দৰ্য মই যিবিলাক স্মৃত- তিহি স্মৃতিবিলাক মনত পৰিলে এনেকুৱা লাগে যেন আমি সঁচাই এটা মানে যুগ্ম যিটো আমাৰ জীৱন আছে বা এটা সুন্দৰ জীৱন আৰু যিবিলাক আমাৰ ধৰি ল মনত পৰিলে বা যিবিলাক আমাৰ ধৰি লোৱা অ মানে ভাবিলে আৰু এটা মানে গাৰ যিটো মানে যিটো উৎসাহ বা গাৰ যিটো তোমাৰ আনন্দতা সেই আনন্দটা জাগি উঠে। সেনেকুৱা বাৰু এতিয়া হয় নে তোমাৰ বা সেনেকুৱা বাৰু তোমাৰ এতিয়া লাগে নে? তাকে সুধিছোঁ দিয়া কোৱাচোন অলপ?
এ সেনেকুৱা মানে এতিয়াতো সেইবিলাক নোহোৱা হৈছে দিয়াচোন আগতেহে মানে। মানে মনটো তোমাৰ,। হৈ আছিল নহয় যে এই গাঁৱত যাম তোমাৰ গ্ৰীষ্ম বন্ধ দিব গাঁৱত যাম গাঁৱত খেলিম,। ফুৰিম এতিয়া মানে সেই ইচ্ছাটো যিটো গা মানে গাঁৱত আগতে যি,। টো উৎফুল্লিত অনুভৱ হয়নে ন মানে গল গ্ৰী। ষ্ম বন্ধ দিয়াৰ আগতে ভাবি থাকো ক'ত যাম কি কৰিম কিমান দিন থাকিম সেইবোৰ ভাবি থাকো। এতিয়া মানে সেনেকুৱা চিন্তাধাৰা নাই এতিয়া মানে তোমাৰ বন্ধ পালেও তোমাৰ যাব মন নাযায় বা বন্ধ পালেও তোমাৰ ক'তো ফুৰিব মন নাযায়। সেনেকুৱা ধৰণৰ হয় আৰু আৰু কথাটো হ'ল তোমাৰ ফুৰাটো। বৰ্তমান সময়ত ল'ৰা ছোৱালী এনেও কমিয়ে গৈছে দিয়া। মানে গাঁও চাওঁ ফুৰাতকে বেছিভাগে তোমাৰ বেলেগ বেলেগ ঠাই ফুৰি বেছি ভাল পায়। এতিয়া ময়ে দিয়াচোন মই নিজৰ কথাই বেলেগৰ কথানো কি কওঁ নিজে তোমাৰ গাঁৱত যোৱাতকে মই বেলেগ বেলেগ ঠাইত ধৰা। গুৱাহাটীত নতুন নতুন ঠাই থাকিলে সেইবিলাক বা মেঘালয়া চাইদ সেইবোৰ মেঘালয়ত আমাৰ পৰা বেছি দূৰত নহয় ন? ত সেইবোৰত যাই কিনে বেছি ভাল পাওঁ আৰু কাৰণ গাঁৱতো তোমাৰ গৈছো সৰুৰে পৰা ধৰা সেই ক্লাছ কিমান আৰু দশম শ্ৰেণীলৈতো আমি। গাঁৱতে গৈছিলো ন বেলেগ ফুৰিব লগা জেগা যোৱাই নাছিলো। এতিয়া কলেজ পোৱাৰ পৰা লাহে লাহে তোমাৰ অলপ বেলেগ বেলেগ ঠাইয়ো ঘুৰা ফুৰা আৰম্ভ কৰিলো বা বেলেগ বেলেগ ঠাইৰ বিষয়েও জনা হলো ত' সেনেকে আৰু। ত মানে ইচ্ছাতো যাই বাৰু এনেকুৱা নহয় যে একেবাৰে ইচ্ছা নাযায় গাঁৱত যাবলে বা, একেবাৰে মন নোহোৱা হৈছে গাঁৱৰ প্ৰতি সেনেকুৱা নহয় কিন্তু গাঁৱৰ যিটো পৰিৱেশ আগতে যেনেকুৱা আছিল। আগতে ধৰা লগৰ বন্ধুবোৰো আছিল গাঁৱত বাট এতিয়া তোমাৰ সিহঁত টো ডাঙৰ হৈ আহিছে সিহঁতো কামত সোমাইছে। ত' দিনটো তোমাৰ গাঁৱত গ'লেও ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে মোবাইলটো চাই নহলে। গধূলি সময়ত অলপ ওলোৱা যায় আৰু বিশেষ বাকী টো বেলেগ একো কাম নাথাকে। ত সেইকাৰণে মই ইমান ভাল নাপাওঁ আৰু আজিকালি যাই, মানে আগৰ পৰিৱেশটো নাই ন? আগৰ পৰিৱেশটো থাকিলে তোমাৰ যাই ভাল লাগে কিন্তু আগৰ পৰিৱেশটো নাই। ত কিনো কৰিবা আৰু যাই ন তোমাৰ কেনেকুৱা লাগে পিছে?
অ যাইতো গাঁৱত ভালে লাগে দিয়াচোন মানে গাঁৱৰ যিটো পৰিৱেশ পৰিৱেশটো বাৰু আগৰ দৰে নাই বাৰু হ'লেও তোমাৰ এই যিটো পুৰণীয়া স্মৃতি আছে এই স্মৃতি বিলাক মানে ধৰি লোৱা মেমৰি বিলাক ভাল লাগে আৰু মানে যাই কিনে। নতুন নতুন ধৰি লোৱা আগতে যেতিয়া সৰু আছিলো এই ধৰি লোৱা লগৰ সৈত, তে তোমাৰ এ মানে য'তে ত'তে গছৰ উঠা আৰু গছৰ উঠি কিনে আম জাম ফল এইবিলাক লেচ চু এইবিলাক খোৱা। এই তোমাৰ ধৰি লোৱা গধূলি হলে তোমাৰ ফিল্ডলে ওলাই যোৱা তাতে বল খেলা, বা তোমাৰ ধৰি লোৱা ক্ৰিকেট খেলা ফুটবল এইবিলাক মানে যেতিয়া তুমি খেলি বা বাই। বিলাক যেতিয়া তুমি মানে। আনন্দৰে এইবিলাক মানে ধৰি লোৱা আনন্দ আৰু মানে তেতিয়া একো মানে ভেজাল নাছিল বা তোমাৰ পঢ়িব লাগে ইমান এটা বা তোমাৰ। আ ধৰি লোৱা স্কুল, বিদ্যালয় এইবিলাকৰ মানে ইমান এটা সেই নাছিলে আৰু মানে তোমাৰ। এই দিনত ওলাই গ'লোঁ দুপৰীয়া আহিলোঁ দুপৰীয়া আহি অলপ। শুলো বা তোমাৰ অলপ মানে ভাত তাত খাই কিনে এনেই থাকিলো। আৰু তাৰপিছত তোমাৰগতে তোমাৰ এয়া মোবাইল, টিভি, এইবিলাকো নাছিল তোমাৰ বেছিভাগ টিভি আছিল। টিভি চাইছিলো এনেকুৱা ধৰণৰ পুতলা চাইছিলো। টিভিত পুতলা চাই চাই তোমাৰ সেনেকৈ তোমাৰ গধূলি হোৱাৰ লগে লগে বল বেট বা তোমাৰ যি থাকে আৰু লগত বা তোমাৰ এ ধৰিলা আগতে তো ই ফুটবল কিনিব পৰা ইমান সক্ষমতা নাছিল ন তই যিবিলাক। তোমাৰ আছে চাগে মনত আছে আমাৰ যিবিলাক ৰবাব, টেঙা আছিল। মানে আমাৰ তাতে সুকমা, টেঙা বুলি কৈ দিয়াচোন সেই ৰবাব টেঙা দি যিটো আমি বল, - খেলিছিলোঁ ন মানে আমাৰ গছ আছিল দুডাল গছ আছিল আৰু সেই গছকেইডালৰ পৰা ৰওক টেঙা পাৰি পাৰি। মানে আৰু ৰাৰ মানে মানে নোহোৱা মানে শেষ কৰি দিওঁ আৰু এনেকুৱা আছিলে আৰু মানে এটা এটা মানে মানে ৰবাব টেঙা, লৈ আহিলো সেইটো দি খেলিলো সেইটো ফাটি গ'ল আৰু। তই লৈ আহিলে সেনেকুৱা মানে ভৰি চৰি এইবিলাক মানে। এই যিটো তোৰ তে আঠা আঠা হৈ যোৱা সেনকুৱা হৈ গৈছিল আৰু মানে এনেকুৱা ধৰণৰ আমি অ খেলা খেলিছিলো আৰু মানে তোমাৰ আমি ঘামেদি লুতুৰ পুতুৰ এনেকুৱা হৈ যায়। আৰু মানে মানে তোমাৰ বালি হওক বা মানে বালিত পৰি বনত পৰি সেনেকে মানে এই বহুত মানে ফূৰ্তি কৰিছিলো দিয়া বাকী তোমাৰ এ ধৰি লোৱা লগৰ লগতো তোমাৰ যিবিলাক আমাৰ অনুষ্ঠান হৈছিল সৰুতে এ ধৰ্মীয় অনুষ্ঠানেই হওক বা দুৰ্গা পূজা হওক বা তোমাৰ ধৰি লোৱা। অ অন্যান্য যিবিলাক অনুষ্ঠান সৰস্বতী, পূজা বা ধৰি লোৱা এ যিকোনো আৰু তাৰে তোমাৰ ধৰ্মীয় অনুষ্ঠানত আমাৰ ধুতি সৰু সৰু আমি গোটেকেইটাই ধুতি বা তোমাৰ পীৰন পিন্ধি গৈছিলোঁ। তাৰে তোমাৰ ধৰি লোৱা। এ ভালদৰে নাম চাইছিলো বা তোমাৰ শাস্ত্ৰ এনে বহি আছিলো বা সেৱা কৰি আছিলো। নাম ঘৰত বা তোমাৰ তাতে তোমাৰ অ পানী বিলাইছিলো তাতে পানী হওক যে ভাত দিয়ে যে সেই ভাত দিলে পানী বিলাও ত পানী বিলাইছিলো তো সেনেকুৱা ধৰণৰ আৰু ত সেইবিলাক যেতিয়া মই মানে ভাবো বা যে তোমাৰ মানে মনত কৰো অঁ তোমাৰ মানে এনেকুৱা লাগে মানে মানে ইমান ধুনীয়া সেইবিলাক আছে। আছিল ন মানে সেইবিলাক তোমাৰ এতিয়াও মানে ঘূৰি যাবলৈ মন কৰে। কিন্তু এতিয়া তোমাৰ সেনেকুৱা এটা পৰিৱেশ নাই দিয়া মানে এতিয়া মানে গাঁৱত গ'লেও তোমাৰ সেনেকুৱা এটা পৰিৱেশ নাপাওঁ মানে সকলোবোৰ সলনি হৈ গৈছে এনেকুৱা লাগে। বাকী তোমাৰ এতিয়া মানে যিবিলাক এই এদিন বা দুদিনৰ কাৰণে যোৱা ঠাই আছে তুমি- কলানৰ মেঘালয় হওক বা তোমাৰ ধৰি লোৱা। এ যিবিলাক চাই বা ঘূৰি ভাল লাগে সেনেকুৱা ঠাইতে যাই ভাল লাগে দিয়া। ত' যিবিলাক মানে ধৰি লোৱা থাকিবলৈ যোৱা ঠাই আছে সেইবিলাক মানে ভাল নালাগে। মানে য'ত তুমি যোনখন ঘৰত থাকা বা য'ত তুমি থাকা তাতে তোমাৰ অ ৰাতি ৰাতি ৰাতি শুই কিনে বা তাতে তোমাৰ দিনটো কটাই কিনে তাতে ভাল লাগে দিয়া মানে বেলেগৰ ঘৰত যাই কিনে দিনটো থকা বা আতে ৰাতি শুই থকা এটো মানে কিবা এটা মানে ভাল নালাগে যিটো আমি কওঁ ন আমাৰ যিটো। সন্তুষ্টি নোপোৱা বুলি কওঁ ন সেই সন্তুষ্টি নাপাওঁ আৰু মানে সেইবিলাক মানে বেলেগ। ঘৰত বা শুবলৈ গ'লে সেনেকুৱা আৰু মানে গ'লো। কিবা খালোঁ খাই কিনে আৰু গুচি আহিলোঁ সেনেকুৱা আৰু মানে থাকিব মানে মন নাযায়। এতিয়া সেনেকুৱা ধৰণৰ কথা আৰু বাকী পিছে কোৱাচোন তোমাৰ এনেকুৱা মানে তুমি আৰু গ্ৰীষ্ম, বন্ধত এইবাৰ ক'ত যোৱা মানে পৰিকল্পনা কৰি আছা? নে ক'বাত যাবানে? নে তুমি ভাবা নাই এতিয়ালৈকে ক'তো যোৱাৰ কথা?
নাই, মই এনেকুৱা ভাবা নাই আৰু গ্ৰীষ্ম বন্ধ আজিকালি আৰু কিনো তোমাৰ ডিগ্ৰীতটো ইমান কলেজো যোৱা নাযায় ন! ত মই ভাবিছোঁ তোমাৰ কয়, গ্ৰীষ্ম বন্ধৰ লৈ কিনো কথা আছে মন গ'লে আৰু ক'বাত যাম আৰু। কিন্তু এতিয়া গ্ৰীষ্ম বন্ধৰ টো, বন্ধ পাইছোঁ ত' তাতকে ভাল মই ক'বাত ফুৰিব যোৱাতকে অলপ কামেই কৰি লওঁ, বা কামবিলাক বেলেগ বেলেগ কাম থাকে ন! তো সেই কামবিলাকে কৰি লওঁ আৰু কামবিলাক কৰিলে অলপ ধৰা টকাও উপাৰ্জন হ'ব, লগতে তোমাৰ নিজৰ সেই টকাবোৰ নিজৰ কামতো আহিব ন! আৰু এনেওতো তোমাৰ তুমি কোৱাৰ দৰে আৰু গাঁৱত গ'লোৱে যেনিবা তোমাৰ বৰ বেছি দুদিন বা তিনিদিন থাকিব পাৰিম মই। কাৰণ মই মানে-এনেকুৱা হৈ গৈছে এতিয়া নিজৰ ঘৰত থাকি, থাকি নিজৰ বিচনাখনৰ বাহিৰে মানে বেলেগ বিচনাত টোপনি নাহে। এইটো তোমাৰ এইটো মানে তোমাৰ লগত বুলি নহয়, চবৰে লগত হয়য়ে চাগে। মানে ইমান হৈ যায় ন! এটা কম্ফৰ্টেবল হৈ যাওঁ, আমি ধৰা নিজৰ লগত থাকি থাকি এতিয়া আৰু বৰ্তমান সময়ততো আমি বেলেগৰ কথা নাভাবো ইমান বা বেলেগত নাযাও ইমান। তাত, নিজৰ লগত থাকি থাকি ইমান ভাল লাগা হৈছে এতিয়া সেইকাৰণে নিজৰ ঘৰতে মই সন্তুষ তি লাভ কৰোঁ, এ কয় নহয় মানুহে -ভঙা ফুটা হ'লেও নিজৰ ঘৰৰ দৰে সুখত ঠাই নাই, সেনেকুৱা ধৰণৰ কথা আৰু। মানে, যিমানে ভাল ঘৰ নহওক বা যিমানে ভাল বিচনা নহওক নিজৰ বিচনাখনৰ বাহিৰে ক'তো টোপনি নাহে। সেনেকুৱা ধৰণৰ মইও ভাবি আছো তোমাৰ যাম বুলি ভাবিছিলো বাৰু এইবাৰ গাঁৱত যাম বুলি ভাবিছিলো। কিন্তু এই কাম এটা আহি গ'ল ত' তাৰ পৰা ভাবিলো যে নাযাও আৰু। এই বছৰটো এনে, এনে সময় যদি মই খেদোৱাতকে অলপ কামতে মনোনিৱেশ কৰো, নিজকে ত তেতিয়া মোৰ লাভটো বেছি হ'ব ন ধৰা কাম কৰিলে কিবা এটাতো পাই থাকিম।
ত' সেয়াই আৰু বাকী হ'ব দিয়া নহ'লে, আজিলৈ ৰাখিছো। পিছত কেতিয়াবা এই বিষয়ে আৰু কথা পাতিম।
অ হ'ব দিয়া!